ক'ত পালিগে?
নামঘৰ
নামঘৰ একণত বতাহ মাৰি থাকে নেকি?
উম, বতাহ মাৰি থাকে বাৰু অলপ। তাকে চাই আছো নামঘৰ মণিকূট নামঘৰ মণিকূটত এনেকে সোনকালে ওলাই তাকে চিন্তা এটা কৰি আছো।
যে গিলে নামঘৰ
আধাতে সামৰিলে মানে হেই সময় নোপোৱা হৈছে মিস্ত্ৰীয়ে।
পইচা খতম নে আছে?
পইচা আছে, খতম হোৱা নাই।
কামটো কৰি পেলাব লাগিছিলে।
মোৰ নামঘৰবাক ধুনীয়াকে বনাই ল'ব পৰা হলে বোলো।
তই নামঘৰটো ওখকে বনাইছ নে নাই ম মণিকূট ভাগ।
অ, ওখকে বনাইছো।
মণিকূট ভাগ ওখকে বনালে পিছত আকৌ নামঘৰটো ওখ কৰিব পাৰিব।
নহয়, আমাৰ হেৰি নামঘৰ ভাগৰ কি জেগাটো আমাৰ উম ৰাস্তাতকে মোটামুটি তোৰ আ, নামঘৰৰ যি ভকত বহা জেগা জেগাকণটো নাম মঘতকে চাৰি ফুট মান ওখ হৈ আছে। তাতকে আৰু দুশ, দুশ আমাৰ মণি কোঠাকিটা বনোৱা হৈছে।
অ। নহয় পিছত হ'লেও নামঘৰটো ওখ কৰিব লাগিবটো। সেইটো কাৰণে মণিকূটটো এতিয়া ওখকে বনালে। এতিয়া নামঘৰৰ পিছত ওখ কৰিব পাৰিব।
নহয়, আমাৰ হেৰি নামঘৰৰ যিটো এতিয়া ভেঁটি আছে, আমাৰ ভেঁটি ওখ কৰিব নালাগে। আমাৰ নামঘৰ কেনেবাকে ওখ কৰিব পাৰিলে আমাক আহ ধুনীয়া লাগিব মানে দেখি নামঘৰৰ পা।
অ।
মানে তোৰ কি হৈছে মানে এতিয়া গণেশদাই সময় নোপোৱা হৈছে। গণেশদাই সেয়া কামৰ পৰা আজৰি নাই।
উম।
ইটা সেইদিনাখন আনি থোৱা আছে। দুশ ইটা আনি থোৱা আছে।
মুকুলদা আক' অৱস্থা সেয়াহে।
অ বকুলদা অৱস্থা সেয়া বেমাৰ। তাৰপা কি হৈছে আমাৰ বোলে ৰাইজে কিমান কথাটো মানে গুৰুত্ব নিদিয়ে। এতিয়া সিহঁতি ভাবি থাকে মানে ধৰ এতিয়া মোৰ গণেশ দাই মই অৱসৰ কৰি থাকো যে নামঘৰ ভাগৰ কাৰণে, উন্নত হ তেনেকে আমি সেইটো চিন্তা কৰি দিওঁ কৰিছে সেহেতি মাথা মাৰক বুলি কয় মানে। বেলেগে আকৌ মানে ভাগ ল'বলে নিবিচাৰে মানে। নিজৰ সন্তানে কৰিলে কিবা হয় ত অতদিন কাম চলা নাই, গ্ৰুপত কোনো মেছেজ এটা দিয়া নাই। আমি দিয়া নাই কাৰণে দিয়া নাই। মানে।
আমাৰ নামঘৰ মিটিঙলে নগলেই ফাইন। মই এতিয়া নামঘৰত বহুত পইচা দিব লগা হৈছে। তিনি হাজাৰ চাৰি হাজাৰ মান টকা দিবলৈ আছে দিব লাগিব।
অ নামঘৰ পাঁচ হাজাৰ টকাৰ ম- জমা আছে বাৰু আৰু তাপা বাকী যেনিবা আমাৰ এই চৰকাৰৰ ফালৰ পৰা দিয়া নামঘৰ উন্নয়নৰ কাৰণে দিয়া পইচা সেয়াটো সেয়া এয়া হোৱাগে নাই বাৰু। আমাৰ কা- যামগে এয়া টপ লিনটা পালে নহয় এটা চাইত টপ লিনটা পালেগে। মানে আঠ ভা তিনি ভাগত মানে চাৰি ভাগ কৰিলে তিনি ভাগ টপ লিনটা পালেগে।
অহ
তাপা আও এভাগে আছে। অ চাৰিভাগৰ এভাগ আছে তিনিভাগ টপ লিনটা পালে গে।
টিঙলৈকে এতিয়া পইচা আছে নাই টিঙ লগাব লাগিব নহয়।
অ টিং লৈকে হৈ যাব হেনো। তোমালোকে মানে আমাৰ ধৰা আঢ় লাখ টকা চেংচন হয়। আঢ়ৈ লাখ টকা চেংচন হোৱা আমাৰ বেছি খৰচ হোৱা নাই নহয়। এতিয়ালৈকে আমাৰ মিস্ত্ৰী ধ নামঘৰত ৰাইজে কাম কৰিছে কাৰণে মিস্ত্ৰী খৰচটো আমাৰ হোৱা নাই।
অহ।
মই আক তোৰ আমাৰ শিল বালি আমাৰ নিজৰ পকেটৰ পইচাই মানে ৰাইজৰ পইচাই পেলাই আছো মানে সেই যিটো চৰকাৰৰ ফালৰ পৰা অহা প- পইচাটো মানে সেইবিলাক তোমাৰ খৰচ কৰাই নাই। আমাক কোৱা হৈছে কি অক- অকল ৰ'দৰ ৰ'দ অনা হৈছে চিমেণ্ট অনা হৈছে। তাৰ অনা হৈছে তাপা বাকী কাঠ ফলা বিলাক আমি ৰাইজৰ পাঁচশ পাঁচশ চান্দা উঠাইছিলো।
অহ।
হয় পিনে সেয়া কাঠ চাথ চব ফালি থোৱা আছে
কম পইচা নহয় বহুত কাম হ'ব।
আমি আকৌ সেই তিনি ইঞ্চেহে মাৰিছোঁ। ইটা মই বেছি নাই প্ৰথমতে আনিছিলো প্ৰথমতে চাৰি হাজাৰ নে কিমান ইটা অনা হৈছিলে। তাপা সেই চাৰি হাজাৰতো সেই এক ন, এক নম্বৰ ইটা দিবলৈ ক'লো তেহেতি আক এ ঠিকাদাৰ বিলাকে কিবা এটা খাবলৈ বিচাৰি থাকে যে সিহঁতি আকৌ এক নম্বৰ দামটো লৈ পিনে তোৰ তিনি নম্বৰ চাই তিন নম্বৰ ইটাটো দিছে।
অহ।
আকৌ আমাৰ ৰাইজে নামানিলে এইটো ইটা নলগাও বুলি কৈ এইটো ইটা সেই আগফালে আছিলে সেইটো গোটেইটো লৈয়ে গ'ল।
লিখাও ঘৰত লগা লগালেগে।
অহ।
মোৰ ভাগৰ ইটাতো আকৌ তিনি আঞ্চি গাঠিবলৈ ভাল হৈছিলে আক।
হা।
মোৰ ভাগৰ ইটাতো তিনি আঞ্চি দিবলৈ ভাল হৈছিলে।
অ তোৰ ইটা চাইচটো ডাঙৰ।
মই কাম এটা কৰিব পাৰিলোহেঁতেন মোৰ তলতে একদম ভিমটো মাৰি লোৱা একদম টিনলৈকে পাঁচ এঞ্চি গাঁঠিত টিন পা ওপৰতো তিনি ইঞ্চি, গোটেই তিনি ইঞ্চি গাঠি দিয়া অলপ ভীম বিলাক একদম ধুনীয়া গপ গপচত মাৰি দিব লাগে তেতিয়া একদম একো প্ৰব্লেম নহয়
সেইটোৱেই তিনি ইঞ্চি মাৰিলেও মানে কি হয়, উম ভালকে যদি হাফ ৱাল মাৰি আজিকালি ঘৰ এটা যদি বেহৰ -বেহৰ বা কি বেৰ লগাই থোৱা হয় তেতিয়াহলে তোৰ কিমান বছৰ গুচি যায়, মোটামুটি বিশ পঁচিশ বছৰ গুচি যায় বেৰ খনে, আগত তেতিয়া তিনি ইঞ্চি ইটাত কিমান দিন যাব? এ মই দেখিছো ভাল -ভাল আমাৰ গাঁৱৰ এটা এতিয়া আমাৰ গাঁৱত চ হেৰিতটো এতিয়া আমাৰ গাঁৱৰ ছাই সীমান্ত বৰ্তা সেই ৰাজমিস্ত্ৰী ন, এজন বৰো ৰাজমিস্ত্ৰী নহয় জানো। আমাৰ ইয়াত চাগে যিমান মিস্ত্ৰী জন্ম হ'ল চাগে সেইজনৰ পৰা প্ৰথম চাগে কাম শিকিছে সেইজনৰ কাম শিকা সেই সেই সেইজনৰ ঘৰ গোটেই বনাইছে তিনি ইঞ্চি
অ।
নিজে ৰাজমিস্ত্ৰী হয় নিজে তিনি ইঞ্চিত গোটেই ৱাল গাঠি কমপ্লিট তলে ওপৰে ভিতৰে গোটেইখন এ সিমান্ত বৰ্তা হতৰ ঘৰটো তই দেখিছ নাই?
দেখিছো
আৰু তেতিয়াহ'লে সিমান্ত বৰ্তা হতৰ ঘৰটো গোটেই তিনি ইঞ্চি গেছে আৰু নিজে একেবাৰে এজন ৰাজমিস্ত্ৰী মানে কেনেকুৱা এখন সত্ৰ কি ধুনীয়াকে বনাই দিছে
হয় নহয়
অ তোৰ তিনি ইঞ্চি গাঠিব পৰা টো এইটো ইতাৰ সে ইতাৰ চাইজটোও ভাল এইটো হেৰি একদম ধুনীয়া হ'ব।
কোন খিনি গাঠিবি এতিয়া হাফ ৱাললৈকে দেখোন হেৰি হ'লই
অ হাফৱালৰ পৰা তিনি ইঞ্চি লগাই দিলেই হ'ল, হাফৱালৰ পৰা তিনি ইঞ্চি লগাই দিলেই হ'ল। নহলে হেৰি কৰিব পাৰ নহলে হেৰি কৰিব পাৰ। এটা কাম আছে দহজালৈকে পাচ এনঞ্চি মাৰি দিলি দৰ্জা লেভেলত মানে সাফ লিণ্টাৰ। হাফ লিণ্টাৰ লকে যদি তই দশ ই কি পাঁচ ইঞ্চি গাঠি দিলি তাৰ পৰা হাফ লিণ্টাৰৰ পৰা ইফালৰ ইফালৰতো লাগে ন মোটামুটি পাঁচ ইঞ্চিকে গলে দহ হাজাৰ তিনি ফুট চাৰে তিনি ফুট উঠায় ন তই তেতিয়াহ'লে কিমান তোৰ সেইটো তোৰ তিনি ইঞ্চি গোটেই ৰাউণ্ড টো লগাই দিলে।
অ।
তাতকৈ কম ইটা গুচি যাব।
লগাম বুলি ভাবিছোঁ
এইটো চব তিনি ইঞ্চি লগালে
তহঁতক হেৰি বেৰ বিলাকও তিনি ইঞ্চি নেকি।
নহয় এই হাফ লিণ্টাৰ ওপৰত তিনি ইঞ্চি হেনো এই কপালি কেইখন নোৱাৰ ক কপালি কেইখন পাঁচ ইঞ্চিয়ে লাগিব কপালি তিনি ইঞ্চি বেয়া
অঁ। মোৰ ভাগৰ ইটাৰ চাইজ যিটো প্লাষ্টাৰ কৰিলে পাঁচ ইঞ্চি হৈ যাবগৈ।
অ সেইটোৱে, পাঁচ ইঞ্চি নহলে চাৰি ইঞ্চি পাঁচ ইঞ্চি ন, ইটা পাঁচ ইঞ্চি নাথাকে নহয় চাৰে চাৰিহে থাকে।
এই এইটো পুৰা পাঁচ ইঞ্চি আছে পোপা মোৰ ভাগৰ ইটা অ, পুৰা তিনি ইঞ্চি আছে দুটা এটাহে সৰু আছে উম
অ এনেই অকমান কমি কমি আহে চাইট বিলাক
উম।
ৰাতিপুৱা আজি বতৰতো অলপ বতাহ মাৰি আছিলে এতিয়া কিন্তু বতাহটো নাইকিয়া হৈ থাকিলে
অ, উঠনি বতাহ মাৰিছিলে
অ অথনি বতাহ মাৰি আছিলে এতিয়া বতাহ নমোৱা হৈ থাকিলে নহয়।
ইয়াত তিনিখন ফেন নচলে এখন ফেন এ নচলে আৰু একেলগতে তিনিখন খন নচলে এখন ফেন বেয়া।
তাত
অ'।
পালচাৰখন বেয়া হ'ল নি?
ফেনখন বেয়া হোৱা নাই সেইখন ফেন দি দিলে এম চি বি টো পৰি পৰি যায়।
মই এইটো হেৰি চৰ্ট চাৰ্কিট হৈ আছে।
অ'।
সেই ফেনখন মানে চুইছটো
অ'।
খুলিপেলাই চাব ফেন খন মানে চৰ্ট হৈ আছে কৰ'বাত।
সেইখন ফেন দিলে
সেইটো কাৰণে সেই বস্তুবিলাক যে হেবিকে দিছে কৰবাত অকমান শ্বৰ্ট হলে তাতে প্ৰত্যেক বৰ্ডৰ কাৰণে প্ৰত্যেকটো এইটো হেৰি লগাই থোৱা আছে কি বুলি কয়
প্ৰতিটো ৰুমৰ কাৰণে বেলেগ বেলেগ এম
নহয়-নহয় প্ৰত্যেক এখন বৰ্ডৰ কাৰণে প্ৰত্যেকখন বৰ্ডৰ কাৰণে এটা এটা এম চি বি লগাই থোৱা আছে সেই আগফালত যিটো বৰ্ড আছে ন
উম।
লগায় থোৱা আছে। আমাৰ এই নামঘৰ এজোপা, এজোপা বাৰু আমাৰ এই খিৰিকীৰ পালা চালা লগাবৰ কাৰণে একদম ধুনীয়া জোখত ডাঙৰ হৈ হৈ গৈ আছে।
সেই খিৰিকী লগাই নেকি।
অ', অ' নহ'ব গমাইহে লাগিব।
সেই মানে কি হব।
গমাই লবি গমাই নহয়।
লাগিব চেগুন লাগিব।
বহুত লাষ্টিং কৰে নহয়। পানী নপৰিলে বস্তুটো বহুত দিন যায় নহয় ভালকে ৰং চং কৰি থব পাৰিলে।
গমাই লগোৱাই ভাল চেগুন লগাব ক'ত ইমান পইচা। তহঁতি লোকেল লোকেল গছ এতিয়াৰ পাই লোকেল গছ চাই থ। কাৰোবাৰ ঘৰত পাও নেকি অকন্তি হঁতৰ ঘৰত আছে নেকি ন?
নহয় এতিয়া ৰাইজে সেয়া পাঁচশ টকীয়া চান্দা উঠোৱাটো আজিলৈকে ক্লিয়াৰ কৰিব পৰা নাই। আৰু ত' মই ৰাইজৰ পৰা মানে কি হয় এতিয়া মানে কি হয় কেছটো মোৰ এতিয়া মোৰ ব্যক্তি সিহতৰ কাৰণেতো মই লগা নাই বস্তুটো।
এ' মই তহঁতৰ ঘৰত লগোৱা কথাহে কৈছো।
আমাৰ ঘৰ আমাৰ ঘৰতো ঘৰতো গমাই কিবা কিবি এনেকুৱা হব নহয় মই নামঘৰৰ কথাহে কৈ আছো নামঘৰ ভাগৰ মানে একদম
নামঘৰতনো কেইখন লাগিব দুখন এইফালে এখন খিৰিকি। সিফালে এখন খিৰিকী দুখন পিছফালে চাগে এখন লাগিব তিনিখন তিনিখনেহে খিৰিকী থাকিব।
মই মণি মণিপুৰ পৰা অলপ ভাওনা এখন দিয়া কথা কৈ আছো ন। ন আমাক কেইখন খিৰিকী দিছে এখন অ', দিয়া কথা আছিলে তাকে হলে দিম।
পইছা অলপ খৰচ হব তোৰ বাৰু কমিব।
মোক কমিব মই এতিয়া ভাওনাৰ লগত ঘূৰি থকা মোৰ মোটামুটি হয়। ব ৰাতি
ভাওনা ৰাতি দিবি দিনত ৰাইজে সবা পাতিব।
দিনততো শৰাই এভাগ আগবঢ়াম, দিনততো শৰাই এভাগ আগবঢ়াম ত অ ৰাতিলৈ ভাৱৰিয়াৰ কাৰণে শৰাই এভাগ আগবঢ়াব লাগিব নহয়।
অ তোৰ ভাৱৰীয়াতিমক পইচা দিব নালাগে।
মে মেকআপ মেকআপৰ আৰ্টিষ্ট খিনিক দিব নালাগে কচমেটিক নেট লাগিয়া লাগি গজ
এতিয়া মই এতিয়া ধৰ মই মোৰ লগৰ বিলাকৰ এতিয়া সত্ৰত থকা লগৰ বিলাকৰতে মই মেকআপ কৰিবলৈ গ'লো বা ভাওনা কৰিবলৈ গলো মই নিজক নিজৰ যদি খেলৰ হয় তেতিয়া পইচা নলও নহয় বোলে এতিয়া ধৰা আমাৰ মোৰ বোলে এতিয়া আমাৰ এভাগ নামঘৰ তহঁতেচ চাৰ্লি নামঘৰ ভাগ আমাৰ ঘৰৰ ওচৰত সেইভাগ এতিয়া যেনেকে নহক আমাৰ খেল নহয় ন সেইখনত পইচা এটা দিবই। সেইখন মই নিজ- যে নলয় মই যিকেইটা লগৰ লৰা মাতি দিম মানে আমাৰ কলাসদনত সেইকেইটা হেৰি হৈ যাব। মানে সিহঁতি পইচাটো সিহঁতক কিবা এটা দিবই লাগিব কিন্তু নিজৰ হবলৈ হলে একো নলয় মানে।
নিজৰ মানে তই আকৌ নিজৰ মানে নিজতকৈ আকৌ তই আকৌ নিজে দিবি নহয়।
অ নিজতকৈ নিজে নহয় স-
দেক্তি কতকে দিলি যেতিয়া কয়।
অ ব্যক্তিগত বুলি আও তাৰ পৰা আকৌ হেৰি মানে ৰাস খেলৰ হলেও মানে নলয়, এতিয়া দ দোহাৰ মোটামুটি হেৰি এ গীত পাৰিলে মই চুনু বা কোমলক গোৱাম গীতৰ পৰা পইচা টো বাচি যাব পোন্ধৰশ টকা লয় এনে মহেন্দাহতক আনিলে।
অহ।
এ চুনু বা কলমলে গাব পাৰে কা বা এটা ভাও নিদিও মানে চুনু